হেল্ল' অ শুনিছা? অহ কি কৰিছা?
এ ছোৱালী শুৱাই আছিলো। আপুনি?
অ তাই শুৱাই আছা মই এই মাত্ৰ ভাতকেইটা খাই পেলাই বোলো ৰ অকমান তামোল এখন মুখত সোমাই লৈ পেলাই
অহ।
তাই শুৱে ন সদায়?
এও এইটো সময়তে অকমান শুয়ে খুৱাই মেলি পেলাওঁ অকন খুৱাই দিওঁ নহ'লে আকৌ এ ৰাতি সাতটা আঠটাত খোলে তেতিয়া ৰাতি বহুত দেৰি-দেৰিকে শুৱে মানে।
নাই দিনত অকণ সুৱাবও লাগে সিহঁত এতিয়া বৰ হেৰি হৈ থাকে ন'খেলি ধুলি থাকে যে।
খেল ধলি থাকে অ, শুব লাগে অকন ভাগৰ মাৰিবও লাগে নহয়।
কেলে নহয় সিহঁতৰ এতিয়া দেহাটো অনবৰত এক্টিভ হৈয়ে থাকে ইটো কৰা সিটো কৰা যাক যি দেখে হয় দিয়া সৰু ল'ৰা-ছোৱালী এটা মোৰ একসোবা ডাঙৰ হ'ল সৰু ল'ৰা-ছোৱালী এটা থাকিলে ঘৰখন ভাল লাগি থাকে অ,
তাকে ভাল লাগি থাকে। এতিয়া সৰু ল'ৰা-ছোৱালী লাগে-লাগে লাগি আছে চাগে হয় নাই? অ, গম পাব ৰব যিহে উৎপাতো বুইছে?
সেইবিলাক হ'বই আৰু হ'বই। থাকিবই উৎপাত কৰিবলৈ দিবহে লাগে তাহাঁতক আকৌ খেলিব ধুলিব এৰি দিব লাগে আকৌ
জানানে ইয়াত আকৌ চোতালবোৰ পকা নহয় আপুনি ক'ত এৰি দিয়ে পৰিলে আকৌ দুখ পাব। হ'লেও এৰি দিওঁ আৰু।
উম, এৰি দিব লাগে এৰি দিব লাগে তাৰমানে কি জানা সিহঁতৰ হেৰিটো শৰীৰৰ বিকাশেই হওক বা এনেকে দৌৰি ধঢাপৰি কিবা পৰি ধুৰি সেই তেতিয়াহে হ'ব বিকাশ। আৰু এটা কথা দেই অকল বিকাশ বুলি শৰীৰৰ বিকাশ বুলি ক'লেও যিটো এতিয়া তুমি মানা নে নেমানা নেজানো মই এইটো পুৰাম বিশ্বাস কৰো এইটো কথা মই মানে প্ৰেক্টিকেলি পাইছো গম পাইছানে। তাৰ মানে ধৰা আগৰ দিনৰ ল'ৰা-ছোৱালীবিলাক বা আমাৰ ইহঁত সোপায়ে হওক বা আমি আমাৰ দিনত আমিয়ে হওক আমি যেনেকে ডাঙৰ দীঘল হৈছিলো মাটিত পৰি ধই খেলি ধুলি আৰু তেতিয়া বেমাৰৰ যিটো প্ৰতিৰোধ ক্ষমতা আমাৰ বহুত আছিল অ আগত। জ্বৰক জ্বৰ বুলি নকওঁ চৰ্দিক চৰ্দি বুলি নকওঁ
আৰু সেইটো সেইটো কথা তেতিয়া আকৌ আপুনি য'তে ত'তে অ পানীয়ে দুনীয়ে থাকিলেও ল'ৰা-ছোৱালীবিলাকৰ একো বেমাৰ আজাৰ নহয় ন আগৰ দিনৰ ল'ৰা- ছোৱালী এতিয়া পানী অকন গাত লাগিলেই হ'ব।
কি হ'ব বাৰু তুমি এইটো কথা জান নে নাজানা
অ নাই নাই নামা নানা তাত নানামেই যে সেইবিলাকৰ স্পৰ্শলে নাহেই যে।
নাহি, নাহি তাৰমানে সেই সেই পৰিৱেশটোত তোমাৰ এডজাষ্ট হ'ব লাগিব মানে খাপ খাই কৰিব লাগিব অলপ দিন এতিয়া ধৰা মই তোমাক উদাহৰণ এটা দিওঁ দেই ৰবা এই তুমি চাবা এতিয়া ডাঙৰ চিটি বিলাকত চাবা নগৰ বিলাকত। বা গুৱাহাটীতে হওক বা অলপ আমাৰ অসমৰ বাহিৰতে হওক তুমি দেখিবা আমাৰ গুৱাহাটী বেছি আছে বাৰু ফুটপাথত ধৰা ডাষ্টবিনত পৰি থকা এইবিলাক নিজ চকুৰে দেখিছো দেই। ফুটপাথত বিভিন্ন মানুহ শুই থাকে তুমি চাবা যাৰ ঘৰ দুৱাৰ নাই আজিকালি কমিছে বাৰু বেয়া লাগে। তাৰপা কি খাই জানা ডাষ্টবিনত কোনোবাই জোঠা পেলোৱা ৰুটি পেলোৱা সেয়া টুকুৰাও খায় কিন্তুি সিহঁত তেনেকে নমৰে বেমাৰো নহয় সিহঁত। তুমি তেনেকেই চাবা ল'ৰা হওক ছোৱালী সৰু বাচ্ছা হওক ডাঙৰ হওক। সিহঁতৰ বাৰু বেমাৰ হোৱা দেখিছানে খুব কম হয়, হয়, নে নহয়
হয় হয় এইটো সচাঁ।
খাব পাৰিম নে সেই ৰুটি এটুকুৰা দাষ্ট দিনৰ পৰা? নোৱাৰো কিয় গম পাইছেনে কথাটো? আমি আমাৰ কিবাই হব কিয় গম পাইছা নাই সেই পৰিৱেশটোত থাকোতে থাকোতে তাহাত সেই বেমাৰৰ লগত যুঁজিব পৰা যিটো শৰীৰৰ প্ৰতিৰোধ ক্ষমতা টা ইংৰাজীত ইমিউনিটি বুলি কয় অ সেই প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যায়। গম পাইছা নে।
অ',। আৰু তুলি আইটা কথা ইমিউনিটি বুলিটো সেইটো সঁচা কথাই কিন্তু ল'ৰা-ছোৱালীক এৰি দিব দিব যে লাগে লাগেই মানে। যিকোনো পৰিৱেশতে নহওক কাৰণ যাতে সেহেতি পিছলে সেহেতৰ সমস্যা নহয়। এতিয়া কিছুমান ল'ৰাোৱালীয়ে আপুনি অকন কিন কিনকে বৰষুণ দিলে একদম ৰাতি তমা ময় জ্বৰক এই দুটোপাল মান যদি গাত পৰেই আৰু আজি আজিকালি মা বাপেক কেনেকুৱা হৈছে গম পায় নে? বোৰ ভৰ খাই, খাই থাকে আমাৰ আগতে আমি ল'ৰা-ছোৱালী মাহঁত আমি ক'ত আছো গমেই নাপায়। আজিকালি ক'ত গ'ল, ইহঁতৰ ঘৰলে গ'ল নেকি, কিয় গ'ল মই তোমাক যাব হাক দিছিলো নাই আৰে কিয় হাক দিব লাগে কিয় হাক দিব লাগে। খেলক তাৰ কথাও কিবা কেইটামান শিকক।
দুদিনমান দু দুদিনমান পৰি ধৰি যেতিয়া হেৰি হ'ব তেনেকে তেনেকে এডজাষ্ট হোৱা বুলি ক
অ তে আৰু তেতিয়াহে গম পাবা এতিয়া আমাৰ এই মানে এবাৰ মই মাটিত এৰি দিওঁতে প্ৰথমতে নানামে তাৰপিছত যেনিবা নামিলে তাৰ পিছত মানে কি হ'ল মাটিত তাই পৰিব ধৰিছে দেই মূৰটো দি একদম দুইটা হাতৰ কিলাকুটি দি তাই ৰাখিছে মূৰটো বচা চাইছে।
আচছা এতিয়া সেইটো সেই এটা কথা মন কৰিবা তুমি সেইটোত গম পালে নে নিজক কেনেকে বচাব লাগে পালেনেে যে তাত পৰিলে তাই দুখ খ পাব বা দুখ পাইছে অ
আৰু এতিয়াও যদি তাই পৰে নহয় আপুনি আচৰিত হৈ যাব ইমান সৰু ছোৱালীজনী তাই মোৰতো মৰটোক বচাবলৈ চেষ্টা কৰে প্ৰত্যেকবাৰে যেতিয়াই পৰে কটাই তাই মানে বেলেগ যি হওক তাই মোৰটো বচায়। কিন্তু তাইকতো কোনও শিকোৱা নাই এইটো আৰু বুজ বজিও নাপায় এতিয়া ভালকে মাতে ফুটা নাই মূৰটো যে বচাব লাগে সেইটো নহয় মূৰটো একদম দাঙি থাকিব
তাই যে কষ্ট পায় মোৰটোত বেছি সেইটোও জানে। দাঙিব পাৰো মই গম পাইছ নে, এইটো দেখোন দাঙি থাকিলে মই তাত কছ কষ্ট নোপাম
সেইটোৱে অ।
এনেকুৱা সৰু সুৰা বহুত কথা আছে গম পাইছ নে, এটা বাচ্ছা ডাঙৰ কৰোতে।
কথা আছে আৰু ল'ৰা-ছোৱালীবিলাকক সেইটো কাৰণে একজাষ্ট কৰিব চাব লাগে। কাৰণ সিহঁতি যাতে ডাঙৰ হৈ পেলাই সকলো পৰিৱেশতে সিহতি মিলিব পাৰে খাপ খাব পাৰে আৰু সেই ক্ষেত্ৰ তাত মানে বেমাৰ আজাৰ একো নহয় যাতে
সেইবিলাক এতিয়া আজিকালি বহুতে গুৰুত্ব নিদিয়ে ক'লে ক'ব এই উ মাটি বালিয় ডাঙৰ হৈ পেলাই উম ল'ৰা ছোৱালী আগৰ দিন পাইছে এতিয়া বেমাৰ হ'ব। হ'বো গতিকে বেলেগক ক'বলৈ নাযাও বাৰু মোৰ মোৰ হ'ব দিব লাগে। মোৰ এই অনুভৱটো মই তুমি এতিয়া মোৰ একেবাৰে আন্তৰিকতা থকা মানুহ ন সেইকাৰণে কৈছো বাৰু তোমাক মই চবকে ক'বলৈ নাযাওঁ বাৰু আজিকালি চবকে চব কথা কবওঁ নোৱাৰি নহয় জানানে নাজানা
সেইটো সঁচা কথা মই কিন্তু এইটো বিশ্বাস কৰো মই আজিকালি আজিকালি বুলিও নহয় মই আগ আগৰ পৰাই ভাবিছো যে মোৰ ল'ৰা-ছোৱালী একদম মাটিয়ে, বালিয়ে সমানে খেলিব। কাৰণ মানে কি মই নিজৰ চকুৰ আগতে দেখিছো নহয় মই ৰাতি মই আগতে নাৱা তুলাত গা ধো মানে গা ধুওঁ সেইটো কাৰণে নহয় বৰষুণ জোৰছে দি আছে নহয় নাৰৰ তলত ৰখি দিওঁ হৰ হ ৰাইপানী পৰে ই ইফালে আমাৰ খুৰা ল'ৰা-ছোৱালীকেইটাই পানী অ বৰষুণ কেইটোপাল মান পৰিলে জ্বৰ হৈ যায় নোৱাৰে নহয় এই দেখিলো যে সেই তেতিয়াৰ কাৰণে সেইটো কাৰণে মই সেইটো কাম কৰো কৰ মানে সেইটো কাম কৰো অকনমান ডাঙৰ হলে মই পুখুৰীৰ পানীয়ে চানীয়েও নমাম মই। অ সচাকে বোকাই বালিয়ে মানে পথাৰলৈ লৈ যাম তেনেকে ম নিব লাগিব মানে আপুনিতো এদিনতোত আৰম্ভণি কৰিবই লাগি
কৰিব লাগিব
সেইটো কাৰণে মানে মই মানে বহুত চিন্তা হৈ থাকে মানে
তুমি যে বুজি পাইছা এখিনি কথা বহুতে আজিৰ দিনৰ ল'ৰা ছোৱালীৰ মাক দেউতাকে ভাবে উহ ৰাম এটা বালিৰ দানাত এটাও ভৰিত লাগিবলৈ নিদিয়ে বেমাৰ হব উফ ৰাম যিটি বস্তু খাব মে যি টি বস্তুটো। খুৱাব নালাগে হেটো আমিও বুজি পাওঁ। আমিও নোখুৱাইছিলো। চাফ চিকুণতাৰ মাজেৰে বস্তু দেখুৱাইছিলো কিন্তু মানে। অতি এইটো কি বুলি কয় অতি কনচিয়াচ আজিকালিৰ মাক বা দেউতাক আৰু। এটা হাতে এটাৰ কথা। ভালো হৈছে বাৰু প্ৰদূষণো বাঢ়িছে ভাল হৈছে কিন্তু এ এটা অৰ্থত মইহে ভাবোঁ দেই প্ৰাকৃতিক ভাৱে মানে যিবিলাক ল'ৰা ছোৱালী ডাঙৰ দীঘল হয়, সিহঁতৰ ইমিউনিটিটো বাঢ়ে অ'। গম পাইছানে? সেইটোৱেই বেমাৰৰ লগত সিহঁতৰ যুঁজিব পৰা ক্ষমতাটো বাঢ়ে অ'।
এ আমাৰ নাতি এজনী ভাগিন। বোৱাৰীজনী আৰু ছোৱালীজনী তাই টিকিবই নোৱাৰে অকমান বতাহ খালে। এ যোৱাকালি এ মানে সিহঁতৰ ফিচাৰী আছে তাৰ ওচৰলে। গৈছিলে যাতে অকমান বতাহ লৈ পেলাই এতিয়া তমু মই জ্বৰ, ডাক্টৰ তালে আনিছে এতিয়া চিন্তা কৰা আজি আজিকালি ল'ৰা-ছোৱালীৰ দেহা বিলাকো মানে ন? তাকে কি ক'বা আৰু।
আৰু বতৰটো সেই ৰূপে সেই ৰূপে ধৰিবলৈ ধৰিছে নহয়।
অৱশ্যে জ্বৰ বিলাক বহুত আহিছে আমাৰ এইফালে কিন্তু। তোমালোকৰ ফালে কি নাজানো।
এতিয়া আজি আহিছে আহিছে চবফালে আহিছে আৰু বতৰতো এতিয়া। ৰাতিপুৱা একদম তামাময় ৰ'দ। মই কাপোৰ ধুবলৈ ওলালোঁ এতিয়া একদম বতাহ ধুমুহা আহি
সেইটোৱে ব-বতৰটো দেখিছানে? এই দেখিবা এনেকুৱা, এই দেখিবা ঘূৰ বিপইত।
সেইটোৱে একদম কলা মলা এ এ এতিয়া মানে। একদম ক'লা মূলা কৰি বতৰ। এতিয়া যেন এজাক আহিব একদম বেৰি কুই ধৰিব তেনেকে আহিছে।
আ প্ৰকৃতিৰ নিয়ম বিলাক বাৰু সলনি হোৱা নাই নে তুমি ভাবানে?
উ সলনি হৈছে, সলনি হৈছে ন সলনি হ'বই ন আমিয়ে সলনি কৰাইছো।
অ আমিয়ে সলনি কৰিছোঁ সেই এটা কথাও ভাল কথা কৈছা আমিয়ে সলনি কৰিছোঁ। আমাৰ গাতে দুখ মানুহৰ গাতে দুখ।
আমি প্ৰকৃতিৰ যে। সঁচাকে মানে এটা মানে বস্তু আছে জোন যাৰ যাৰ ভৰসাত আমি জীয়াই আছোঁ আমাৰ ভৰসাত তেওঁ জীয়াই থাক নে সেইটো আমি।
এতিয়া ৰাস্তা ঘাটৰ নামত দলঙৰ নামত ভাল কৰিছে ভাল কাম। কম ডাঙৰ ডাঙৰ গছ বিলাক কাটিছে।
অহ হে তেতিয়াপা বেছি গৰম লগা হ'ল। ডিগ্ৰীটো যে মাৰিলে সেই তেতিয়াৰ পৰাহে আপুনি এতিয়া ৰাস্তাত। ধৰিবই নোৱোৰে আপুনি নিজৰ ঘৰলৈ গ'লে ক'বালৈ গ'লে হয় নে নাই। বহুত দিন যদি ক'বালৈ নোযোৱাকে আছে কিন্তু হেটো, হেটো সঁচাই সেইটো ভাল হৈছে কিন্তু কথাটো হ'ল তাৰ কিনায়ে কিনায়ে হ'লেও আকৌ গছ লগাই দিব লাগে।
তাৰ পৰিৱৰ্তে এটা বেলেগ কিবা এটা অপচন ল'ব লাগে যে তোমাৰ ঘৰত ৰোৱা, তোমাৰ কাষত বা সে ৰাস্তাৰ কাষত আৰু অলপ যেনেকে এতিয়া ৰাস্তা বহলৰ নামত মানুহৰ পৰা মাটি লৈছে, তেনেকে লৈ পেলাই তাৰ কাষত গছ লগোৱা। হয় নে নহয় তুমি কোৱা উম।
কাৰণ মানুহে আজিকালি ৰাস্তাত ৰখিবলৈ জেগা নাই নহয়।
ৰখিব জাগা নাই, ৰখিব জাগা নাই। বা আচৰিত কথা মই এবাৰ দিল্লীলৈ গৈছিলো, তাৰপিছত আমি গোটেই কেইটা গৈছিলো। একদম দিল্লী মেইন জেগা খিনি আৰু ৰাষ্ট্ৰপতি ভৱনৰ পৰা একেবাৰে তোমাৰ ইমা ইমান ডাঙৰ ডাঙৰ চব মহানীম গছ, কিমান ডাঙৰ বুলি ভাবিছা। সেয়া গছ কোনো কাৰণে কাটিব নোৱাৰে নিষেধ কাটা। মানে, তোমাৰ পৰিৱেশটোৱে ভাল লাগে সেইখিনি জেগা। কন্নত কন্নত প্লেচ বুলি জেগাতটো মানে এনেকুৱা ধুনীয়া জেগা বুলি কৈছো তোমাক, আৰু কি ধুনীয়া জেগা। তেনেকে ৰাস্তা-ঘাটো ধুনীয়া তেনেকে জানো আমাৰ ইয়াতো তেনেকে মোৰ মতেদি এই মা এইবিলাক সেয়াই এতিয়া চৰকাৰে বা প্ৰশাসনেহে ভাবিব পাৰিব আমি তোমাৰ মোৰ নিচিনা মানুহে কি ভাবিম?
অ', আমি যিমান খিনিলৈকে পাও আমি নিজৰ জেগাত সেইখিনি কিন্তু কৰিব লাগে গম
সেইখিনি কৰিছো, আমি কিন্তু নিজৰ বাৰীয়ে ভূঞয়ে কিন্তু সেইবিলাক কৰিছো আমি।
সেইটোৱে, সেইটোৱে।
সেইটোৱে নিজে নিজে যদি চিন্তা কৰে সেইটো এটাত অলপ অলপ অলপ খিনি হলেওতো সকাহ ন'?
হয় হয় হয়। বাৰু দিয়ক বুইছে মই এতিয়া মানে অক অকমান লাগো লাগো মানে বেলেগ একো কথা নাই বতৰ বেয়া কৰি আহিছে যে মেলি থোৱা কাপোৰ
অ', যোৱা যোৱা যোৱা যোৱা যোৱা যোৱা বতৰ আহিছিল দে যোৱা যোৱা নায ঠিক আছে দিয়া অ'।